কি কৰি আছা?
অ', আছো এনে ভাত চাত খালা?
খালোঁ তুমি খালা?
অ', অ', খালো খালো ইমান গৰম আজি।
কি কৈছাহেনে আৰু
এটি ৰাতি মানে ভাত খোৱা নহয়ে। তাতে অলপ সকতোঁ ন এই উম। ৰাতি মানে সাতটা বা সন্ধিয়া ইভিনিং সাতটা বাজা পিছত একোৱয়ে খোৱা নহয় স্কিপ কৰা হয়। তোমাকে খালা?
খালো, কি বনালা তোমালোকৰ?
আমাৰ মানে মই খালো অটছ তাৰপিছত ঘৰৰ মানুহে ৰুটি। হয় তেনেকুৱা মই মানে এয়া ইভিনিং এই সাতটাৰ পিছত নাখাওৱেই।
অ অ
তাতে মানে অকন হেল্থ ইছু আছে থাইৰইডৰ প্ৰব্লেম আছে। হয় নিকি অ মানে দিনটো ইমান ব্যস্ত থকা হয় নহয় মোক নিজক মানে সময়
নহয় নহয় উম।
ৰাতিপুৱাৰ পৰা মানে ডেইলি ৰুটিন টো মানে আমাৰ বিশেষকে মানে কি হয় ই ব্যস্ততাৰ কাৰণে মানে মানুহৰ উম হেৰিত টো বহুত হেৰি হৈ গৈছে মানে কমি গৈছে ইমিউন চিষ্টেম বিলাকো
উম,
আৰু বিশেষকৈ তোমাৰ মাজত কৰোনা টাইমৰ পিছৰ পৰা বহুত মানে মা এতিয়া কৰোণাৰ টাইমততো ন কেনেকুৱা আছিলে ডেইলি লাইফৰ ভাবাচোন ৰাতিপুৱা উঠে মোবাইলতে ব্যস্ত দিনভৰ তাৰপিছত এই একদম কিটচেনৰ চবৰে আইডিয়া আৰু ইনভেটিভ হয়নে অহ তাৰ পিছত মানে চবেই আৰু ঘৰত মানে কিবা নহয় কিবা সদায় খোৱাৰে কথ আৰু ঠিক নাই তাৰ পিছতে মানুহ বিলাক এনেকুৱা বেমাৰত পৰিছে আৰু নিজৰ মানে ডেইলি লাইফটো কেনেকুৱা এটা হৈ থাকে।
তাকেহে কাম-কামকে যায় বুইছা নিজৰ হেল্থলৈ মানে হেৰি কৰিব না নোৱাৰি।
নোৱাৰি নোৱাৰি হয়তো কিন্তু তাৰ মাজততো নিজৰ কাৰণে মানে টাইম ওলোৱাটো মানে মই এতিয়া ভাব মানে নিজে গম পাই গৈ গৈছোঁ আৰু মানে নিজক টাইম নিদিলে নহয়। কাৰণ আগৰ দিনৰ মানুহ চাবা দেই মানে কেনেকুৱা হয় কিমান বছৰ এটা বয়স এটা লাইফ টাইম কটাই দিয়ে ন' আজিকালি ইমান কম বয়সতে হাৰ্ট এটেক কিবা কিবি এই চব বিলাক মানে ডেইলি লাইফৰ কাৰণেই হৈছে
অ',
মানে ঘুৰি পকি মানুহৰ যে যিমান খিনি পইচা আৰ্ণ কৰে উম, বেমাৰতেই যায়। হয় নহয়?
বেমাৰতে যায় এই খোৱাবিলাকৰ পা হৈছে মানে। মেইন গেছ উম আজিকা আগৰ নিচিনা মানে কি এতিয়া বহুত খাৰ দিয়ে ন
অ
আৰু এতিয়া আগতকে মানে এতিয়া বস্তুবিলাক চব ভেজাল হ'ল।
ভেজাল ভেজাল অৰ্গেনিক একোৱেই নাই। আৰু মানে কি হয় অহ অহ পাইছোঁ আৰু মানে কি হয় ন। এতিয়া তুমি ৰাতিপুৱা উঠা ধৰা অহ আমি কেইটা বা এটা ধৰি লোৱা তুমি ছটা বা পাঁচ। চাৰে পাঁচটাতে উঠিলা এতিয়া গৰম দিন কাৰণে অকণ সোনকালে উঠিব পাৰিলা হয় নে উঠি পেলাই তুমি য। দি মানে। খোজ কাঢ়িব যোৱা এঘন্টা খোজ কাঢ়িলা আহি পেলাই মানে মোৰ এনেকুৱা হয় আহি। পেলাই মই থাকিব নোৱাৰো মানে যেতিয়া বন্ধ থাকে আকৌ এঘন্টা শুই দিয়া হয় জানা। শুই দিলে কি হব হয় যোনখিনি খোজকাঢ়ি। হেল্লো গৈ কিনি কৈ থৈ আহি থাকিলে গৈ।
একে।
ঠাণ্ডা দিনৰ ৰাতিপুৱা উঠিব নোৱাৰা সোনকালে?
এ নোৱাৰে নোৱাৰে কুঁৱলী পৰি থাকে গৰম দিনত আকৌ এলাহ লাগে।
এলাহ লাগে আৰু এতিয়া গৰম জোনটো পৰিছে তুমি ৰাতিপুৱা তুমি খোজকাঢ়িব আহা মানে টেকটেকৈ ৰ'তটো দিয়াৰ পিছত আৰু তোমাৰ বেলে কাম কৰিব মন নাযায় এলেহাৱা ভ আহে আৰু ধৰি লোৱা তাৰপিছত তুমি দু পৰিয়ালকেতো তেনেকেই গ'ল মই - মই মানে কি কৰো ৰাতিপুৱা উঠোতো - উঠাৰ পিছতে তোমাৰ অকমান মানে ইফালিফ বিচনাতে যিখিনি পাৰো আৰু ফিফট মিনিট টেন মিনিট আৰু য়োগা চিয়গা হেৰিতে কৰো মাজতে মই হাৰ্বেল লাইফ বুলি এটা প্ৰডাক্টটো ইউজ কৰি আছিলো তাৰপিছত ভাল পাইছিলো ৰিজাল্ট থাইৰইডৰ হেৰিটোও কমি গৈছিলে। কিন্তু টাইম মেনেজমেন্ট নহয় কাৰণে মানে উম, বুঢ়া খেলি মেলি হৈ গ'ল।
তাৰপিছত আকৌ স্কুল যাও। আহি পেলাই ধৰা চাৰে তিনটাত ঘৰ আহি পাওহি তাৰ পিছত আকৌ টিউশচন থাকে তাৰ পিছত আকৌ সন্ধিয়া ওলাই যাও। আহি পেলাই মানে আকৌ ছোৱালী পঢ়া শুনা কিবা কিবি মানে দে ইমান বিজি লাইফটো হৈ গৈছে নহয় মই মানে কেতিয়াবা অকলে বহি ভাবো দেই মই পইটা কমালটো নহব ন এ মই যদি মানে ইমানে উম, মানে হেৰি কৰি থাকো পিছত কি হ'ব মই নিজৰ এইখিনি টাইম যে মই এনজয়মেন্টয়ে নাপামগৈ।
নাপায় - নাপায় উম।
আকৌ এটা কথা চাবা দেই আজিকালি মানে যিমান উপাৰ্জন কৰে
উম।
মানে বেমাৰতো যাইয়ে আগৰ দিনৰ মানুহ কি কৰে মানে অৰ্গেনিক খাই ন ধৰি লোৱা মানে ঘৰৰ বাৰীৰ বস্তুৱে খাই কিবা খায় আজিকালি মানুহে বাহিৰৰ ৰেষ্টুৰেণ্টকে অলপ পইচা হলেই বাহিৰত যাব। পিজ্জা বাৰ্গাৰ কিবা কিবি মানে ফাষ্টফুড বিলাক
সেইটোৱে বেছি হৈছে বেমাৰবোৰ। বাছি নাখায় মানুহক সন্ধিয়াকৈ ফাষ্ট ফুড বেছি বিচাৰে।
ফাষ্টফুড বেছি তুমি খোৱা ফাষ্টফুড?
ফাছফুড মই ইমান নাখাও মানে ঘৰৰ বস্তু নিচিনা হ'ব নোৱাৰে।
অ', -অ',
ঘৰৰ ভাতকেইটাই মেইন বুজছা মানে?
ভাত গেইটাই মানে সেইটোৱে - সেইটো আৰু মান হি কৈ দিয়ে ৰুটি খাব লাগে কিবা লাগে মোৰ মতে জোনটো জেগাত জোনটো ন তেতিয়া ধৰি লোৱা আমি যেনেকুৱা জোগাত থাকো সেইটো আমাৰ প্ৰধান খাদয়ই হৈছে ভাত আজি তুমি ক'ৰবাত বেলেগ জেগাত যোৱা ভাৰতৰ বেলেগ জেগাত যোৱা তাৰ যোনটো প্ৰধান খাদ্য হয়তো তাৰে খাব হয়নে? আমাৰ মানে বডি কেপাচিটি ৰ লগত সেই বস্তুটো নিমিলে। আজি যদি আমি ধৰি লোৱা বেছিকৈ যদি ৰুটি খাই দিও আমাৰ গেছ হৈ যাব। কাৰণ আমাৰ প্ৰধান খাদ্যতটো ভাত হয় ন বডিটো কে মানে হেৰিতটো এডজাষ্ট হবলৈ অলপ টাইম লাগিব।
সেইটোৱে মানে যোন জেগাত যিটো খাদ্য মিলে বুজিছা?
উম,
উম, সেইটোৱে খাব লাগিব বেছি আকৌ জি টি খালেও গেছ হয় নহয় আজিকালি। যিকোনো বস্তু খালেই, গেছ হৈ যায়।
গেছৰ প্ৰব্লেম, বহুত মানে হেৰি। তোমাৰ, হেৰিও হয় নহয় বহুতে গেছত মানে হস্পিতেলাইজ হৈ যাবলগীয়া হয়।
উম হুম
লিভাৰ ডেমেজ কিডনি ডেমেজ
উম কৈছাহেনে
মানে ঘৰে ঘৰে হৈ গৈছে মানে বেমাৰ আজাৰবোৰ যে
এ পিল একেবাৰে মানে ফাৰ্মাচীৰ নিচিনা হৈছে এখন ঘৰত
সেইটোৱে সেইটোৱে আৰু তুমি মানে চাবাচো চ আগতে কি হয় জ্বৰ এটা হলে এ ৰাতিপুৱা গাতটো বেয়া লাগিলে সন্ধিয়ালে অ অকমান ভাল লাগি গ'ল ধৰা কিবা উম কিবা এক একো নাখালেও নহয়, আজিকালি তুমি টেবলেট এটা নাখালে।
উম নহয় নহয় উম
এণ্টিবায়টিক এক্স্ৰা লাগেই
উম' লাগে।
হয়া আৰু এতিয়া মানে, মানুহৰ ডেইলি লাইফটো মানে এনেকুৱা। বিজি হৈ গৈছে নহয় মানুহে কাকো কে টাইম দিব নোৱাৰা হৈ গৈছে নিজক টাইম দিব নোৱাৰা হৈছে
মানে, উম'। আজিকালি মানুহ বিলাক ফোনতে বিজি হৈ গৈছে ন চব ফোন লৈ লৈ আৰু এনে কথা পাতিবও টাই টাইম নোপোৱা হৈছে। ফোনত সোমাই যায়।
সেইটোৱে সেইটোৱে ফোনতে মানে আৰু আজিৰ কথা এটা কৈছো, তুমি আ আজিকালি মানুহৰ ঘৰত যোৱা হেৰিটোও কমি গৈছে। আগৰ দিনত মানে আমি যেতিয়া সৰু আছিলো বন্ধ পালে মামা মা ঘৰ এনেকালে দৌৰ মাৰ আজিকালি কোনো কাৰো ঘৰলে নাহেতো ফোনতে খবৰ ল'ব বছৰ মূৰত এবাৰ ফোন কৰিব খবৰ লব বিয়া বাৰুতোতো আজিকালিতো ফোনতে মাতে- অ ৰবা কণ কি মানে আচৰিত হৈ গৈছে দেই কিবা উম ভাবিলে কিবা লাগে ন
তাকেহে ফোনতে মাতে আজিকালি আহিবলৈ মানে এলাহ হল
এলাহ হল এটা ফালে ভাল হৈছে বাৰু মানে ধৰি লোৱা যাক তাহাতৰ সুবিধাটো হেৰি হৈছে কিন্তু হ'লেও ন মান আমাৰ মানে ডেইলি লাইফটো লৈ মানে বহুত আৰে এলেহুৱা হৈছে আচলতে মানুহবিলাক
উম' এলেহুৱা শুই শুই মোবাইলটো লৈ। লৈ পেলাই এলেহুৱা হৈছে
সেইটোৱেই এতিয়া তুমি ধৰি লোৱা, আগত আজিকালিতো আকৌ অনলাইন হেৰিও আহিলে। ঘৰতে গ্ৰ'চাৰী দি থৈ যায়।
গৰু চৰিয় সেইটো মানুহে যাবও নালাগে দুখ কিনিবলে ঘৰতে পাই যায়হি অৰ্ডাৰ দি দিলেই হ'ল আৰু
সেইটোৱে
এয়া কিনিব যাবও নালাগে টাউনলে
কিন অ কিন্তু এট এটা বস্তু সেই যে সিহঁতে কিন্তু তাতেই পইচাটো লৈ লয় জানা শিপিং চাৰ্জত পইচাটো লৈ লয় আজি তুমি ওলা নিজে গৈ পেলাই তুমি নিজে চাই মেলি বস্তুটো আনিব পাৰা আৰু অকন ওলাইছ গলে সন্ধিয়া সময়, নিজৰো ভাল লাগে।
ভাল লাগে, সেইটোৱেই। অলপ মনটোও ভাল লাগে। উম', উম'।
তেনেকুৱা হলে ভাল কিন্তু এ কিন্তু এটা ফালে কি হয় আকৌ ইমান ব্যস্ততাৰ মাজত মানুহৰ মানে উম, এতিয়া দিন টো ব্যস্ত থকা হয় তুমি এতিয়া দিনটো ব্যস্ত থকা সন্ধিয়ালে উৰে নাযাও আৰু ওলাই এনুক ক লাগে। হয় নহয় কিনো যাম আৰু সদায় - সদায়।
ওলাই গ'লে ভালো লাগে।
হয় হে কৰ মই প্ৰায় শনি অ লগ চক হ'লে।
উম, কৈছা হেনে সন্ধিয়া সময়ত অলপ ফুৰি ওলাই যাব। ব লাগে মনটো ভাল লাগে। উম অকমান খোজ খোজঢ়িব লাগে গাটোও ভাল লাগিব।
খোজকাঢ়ি সন্ধিয়া আৰু ৰাতিপুৱা খোজ কঢ়াতটো বহুত দৰকাৰ।
উম - উম ৰাতিপুৱা খোজ কাঢ়িব লাগে। এতিয়া মানুহে দহ টা এঘাৰটা বজাত উঠিব, চাহ খাব খাওঁতে খাওঁতে বাৰটা ভাত। খাবলে হৈ যায়গে।
বা হয়তোৱে আগৰ। দিনত ন ব মানুহে আচলতে মোৰ মতে নহয় এটা টাইমতে ভাত চাত খিনি খাব লাগে। ৰাতিপুৱা ছ ছটা বজাত তুমি ধৰি লোৱা মানে উম, কিবা চাহটা ব্ৰকফাটো ছটাটো নহয় বাৰু। তাৰ ভিতৰত কমপ্লিট কৰি দিলে ব্ৰেকফাষ্ট ধুনীয়াকে দুটা বজাত ভাত খালা সন্ধিয়া চাৰিটা পাচত চাহ খালা। সাতটা বজাৰ ভিতৰত লাঞ্চটো কৰি শুই যাব লাগে।
উম। মানে যেতিয়া দেৰিকে খাবা ন ডেষ্টটো মানে দেৰিকে হয় বুজি পাইছা। ভাল
আগৰ দিনৰ মানুহ মানে কি হয় ন সোনকালে শুৱে সোনকালে উঠে আৰু। একদম মানে এক্টিভ থাকে। আজিকালি আমাৰ বিলাকো এক্টিভ থাকে আমাৰ বিলাক আজিকালি কেনেকুৱা মানে। কিবা এটা কাম কৰিলে ইমান এলেহুৱা ভাৱ লাগে নহয়। মইতো দিনটো টোপনিয়াই থাকোতেই যাই। মই ভাবো মোৰে ইমান টোপনি আহে নেক কি?
নহয় - নহয় মানে কি জানা আজিকালি সোনকালে মানে মানুহ বিলাক দেৰি - দেৰিকে শুৱে ন। ত, উঠাতটো মানে দেৰিকে হয় সোনকালে খাই ব সোনকালে শুব লাগে। সোনকালে উঠা হয় তেতিয়া মানে টোপনি - টোপনি ভাৱ এটা আহি থাকে ৰাতিপুৱা। দেৰিকে শুলে চকু নুখুলে
চকু নোখোলে তাকে। সেইটো মই আকৌ ভাবিছো ইমান ৰাতি খান ফোন কৰিছো তুমি বেয়া মানে অ কৰিম বুলি ভাবিতে তুমিয়ে কৰিলা আৰু ফোনটো। মই বহুত দিন কথাও পতা হোৱা নাছিলে যে।
অহ, তাকে
এনে ঘৰত ভাল ন চবৰে?
ভাল- ভাল - ভাল তোমালোকৰ ভালহে নহয়।
অ, আছো দিয়া আহিবা দেই কেতিয়াবালে।
আহিম - আহিম কিয় নাহিম নিশ্চয় আহিম তুমিও আহিবা আমিও যাম।
যাম দিয়া ঠিক আছে বাৰু ৰাখিছো দিয়া।